মোৰ ভালেই আপোনাক কেনেকুৱা খবৰ
মোৰ আপোনাৰ অতিপাত গৰমৰ মাজেৰে চলি আছো আৰু
হয়
খেতি বাতি কৰিছে
হয় খেতি বাতি কৰিছো আপুনি মানে কেইবিঘা কৰিছে খেতি বাতি
মই আপোনাৰ আপোনাক কইছো মই সাত বিঘা কৰিছোঁ। তাৰে ভিতৰত আপোনাৰ তিঁয়হৰ খেতি খেতি কৰিছো, ভেন্দিৰ খেতি কৰিছো আৰু আন আন আপোনাৰ ধানৰ খেতিও কৰিছো। সেনেকে মিলাই পেলাই খেতি কৰিছো আৰু।
হয় ময়ো মানে ধান খেতি, মই ধান খেতি আৰু তিয়হৰ খেতি কৰিছো। ধান খেতি প্ৰায় পাঁচ ছয় বিঘা মান কৰিছো আৰু হেৰি ভেন্দি খেতিৰ হেৰি ইমান কৰিছো, দহ এঘাৰ মান কৰি দিছো।
ঠিকে আছে দিয়ক। এতিয়া আকৌ খেতিটো কৰি ভয়হে লাগিছে, বুইছে? এই বানপানী আহি আছে যে সেই কাৰণে কি খেতি-বাতি কৰি দিন কষ্ট চষ্টৰে পাৰ কৰি আছো, জীৱন যাপনতো। এতিয়া বানপানীয়ে যদি আহি যে মোৰ সকলো খেতি-বাতি একদম ধুই নিব বুইছে।
হয় যিহেতু ইমান কষ্ট কৰি ৰ'দত থিয় হৈ হৈ কামবোৰ কৰো ন? বেয়া লাগে যিহেতু হেৰি কি বানপানীয়ে উটুৱাই নিলে আৰু। কিছুমানৰ কিছুমানৰ ঘৰ বাৰীও হেৰি হৈ যায় ধ্বংস হৈ যায়।
হয়, হয়। ধৰ ঘৰৰ বাৰীতো লগতে আৰু বহুত ধ্বংস হয়। মানুহৰ যিটো জীৱিকা পালন সেইটোও অলপ অকমান অসুবিধা হৈ যায়। পশুপালনতো অসুবিধা হয়। বুইছে? সেইটোৱে আৰু আজিকালি এইবিলাক মানে গছ গছনি কটাৰ ফলতো বানপানীটো বৃদ্ধি পাইছে।
আৰু কিছুমানে মানে বিলাক মানে কাটি আছে। এইটো ভাল কৰা ভাল কাম মানে কৰা নাই।
হয় এইটো আপোনাৰ ৰাস্তাটোত যে যিটো বনাই আছে
হয়।
তাৰ কাৰণে আপোনাৰ মানে সেইকাৰণে ৰাস্তা ঘাট বনোৱাৰ ফলতে মানে গছ গছনি কাটি আছে। পাহাৰ-পৰ্বত কাটি আছে। যাৰ ফলত আপোনাৰ গৰাখহ নীয়া হৈছে
হয় তেতিয়া তেতিয়াও মানে আমি গছৰ পৰা বহু বস্তু পাওঁ। আমাৰ মানে অক্সিজেনটো মেই মেইন। সেইকাৰণে মানে অক্সিজেন পাবলে আমাকটো গছ গছ-গছনি লাগিবই। এনেদৰে কাটিলে মানে আমি এনেদৰে কাট টিলে হয়
আজিকালি যিটো গৰম মাৰিছে আৰু গৰাখহনীয়াটো কথা কবলে গলে সেই গছ-গছনি কটাৰ কাৰণেতো গৰাখহনীয়াটো হৈছে। যাৰ ফলত মানে আপোনাৰ যিটো গছে যিটো শিপা ধৰি থাকে। সেইটো মানে আপোনাৰ পাহাৰ-পৰ্বত যেনেকে ৰাখে ৰ ৰখাই থয়। সেইবাবে গৰাখহনীয়াটো কম হ কম হৈছিলে আগতে। এতিয়া গছ-গছনি যে
হয়, ভাত খালেনে আপুনি?
মই ভাত খালো। মই খালোঁ পইতা ভাত, তাৰপিছত আলু পিটিকা, চেপা চাটনি। আৰু আপোনাৰ বিলাহী ভৰ্তা খালো। চত মাছৰ পিটিকা খালো সেয়াই আৰু। গৰৈ মাছৰ পিটিকা, সেনেকে কে খালোঁ আৰু যিটো গৰম পৰিছে। ভাত খিনি পঁইতা ভাত খিনি খাই পেলাকে দেহটো সতাশে পৰি গৈছে বুইছে।
হয় এনেকে, এনেকে হয় শুনিছো, এনেকে যদ দি বহুত হেৰি মানে কিছুমান মানুহ হেৰি হেৰিও হয়, মৃত্যুও হয়। এনেকে বয়সস্থ মানুহ মানে বেছি গৰম পৰিলে মানুহ বিলাক। ৰ মৃত্যু হয়।
হয়। মৃত্যু হয় মৃত্যু হয়। এয়াই আৰু বহুত মৃত্যু হৈছে এনেকে গৰমৰ ফলত। মানুহৰ মানে কিছুমান মানুহৰ থাকে নহয় প্ৰেছাৰ বেমাৰ আজাৰ। যাৰ বেমাৰ আজাৰ যে থাকেই।
হয়।
সেই বেমাৰ আজাৰ মানে আপোনাৰ গৰমতটো বৃদ্ধি হয় মানে মানুহৰ শৰীৰতো গৰম বেছি পেলায়। তাতো মানুহ জ টো হয়।
হয় আৰু মানে মৰুভূমিটো আৰু বেছি মৰু ভূমিত বহুত পানী কম পায়।
হয় হয়। সেইটোতো আপোনাৰ প্ৰাকৃতিক ভাৱে তাতো গৰম হয়য়ে মানে। সেইটোত আপোনাৰ আগৰ পৰা মৰু ভূমিত গছ গছনীৰ ৰূপন নহয়। কিয় নহয় এইটো আপোনাৰ যিটো তাৰ স্থলভাস সেইটো আমাৰ নিচিনা আমাৰ দৰে আমি যত বসবাস কৰো, তাৰ দৰে তাত স্থলভাগতটো নাথাকে। হয়, নহয় জানো? তাতো অলপ বেলেগ। ধৰণৰ আমাৰ এইটো বেলেগ ধৰণৰ। যেনেকে আপোনাৰ সকলো অঞ্চলতে মানে বস্তু। উৎপাদান উদ্ভিদ উৎপাদন নহয়।
হয় হয়।
ঠিক তেনেদৰে মানে তাতো মানে আপোনাৰ উদ্ভিদটো উৎপাদন নহয়। আমাৰ ইয়াত উদ্ভিদ উৎপাদন হয়, তাত উদ্ভিদ উৎপাদন নহয়। শুনিছে?
হয় শুনিছো। আৰু মানে মোৰ দেউতা এটা হল শুনিছো, মোৰ দেউতাই মানে। টা বেমাৰ হৈ আছে। মই ভাবিছো শ্বিলং লৈ যাও নেকি? শ্বিলং লৈ যোৱা কথা ভাবিছো।
লৈ যাওক লৈ যাওক। তাত বহুত ভালে হ'ব বুজিছে। তাত আজিকালি যিটো। এয়া চিকিৎসালয় তাত বহুত উন্নত মান হৈ গৈছে। তাৰ চিকিৎসা সকল মানে বহুত আপোনাৰ হেৰি হৈ গৈছে। সোনকালে আপোনাক ভাল কৰি দিব বুজিছে, বেমাৰ চেমাৰ যিয়ে নহওক।
হয় হয়।
বহুত ভাল বহুত ভাল আৰু জেগাটো আপোনাৰ শীতলো ঠাণ্ডাও। তাত যাই পেলাই আৰামো পাব বুজিছে? পিছে আপুনি বা।
মই ভাত পইতা দিয়া ভাত খালো
আপুনিও পইতা দি ভাত খালে
হয় যিহেতু আমাৰ ইয়াত মানে বহুত গৰম পৰিছে
হয় নেকি?
হয় বহুত গৰম পৰিছে অত্যন্ত গৰম পৰিছে ন সেইকাৰণে মানে গোটেই অসমতে মানে মানে দোকানে চোকানে মানে পইতা ভাত আজিকালি মানে বহুতে চলিছে।
হয় হয় বহুত চৰ্চা হৈছে পইতা ভাতো দেশ বিদেশতো মানুহে খাই নহয় জানো
হয় দেশ বিদেশত বহুত মানুহেই খায় আৰু
হয় হয়
আমাৰ খেতিৰ হেৰি আমাৰ খেতিত তিঁয়হৰ খেতি তাৰপিছত ধানৰ খেতি খেতি কৰিছো ভেন্দি খেতি কৰিছো
হয়
মানে চব
অ ঠিকে আছে দিয়ক চব কৰি দিলেই হ'ল অলপ গৰমৰ কাৰণে কৰিছে নে নে এনেই আপুনি বেচিব
হা কি কৈছে
হেল্ল' আপুনি ঘৰৰ কাৰণে কৰিছে নে বেচিব
মানে অলপমান ঘৰৰ কাৰণেও বস্তু বেচিবলৈও কৰিছো '
অ কক
মানে ঘৰৰ কাৰণেও কৈছো হেৰি বেচিবলে কৈছো মানে ইমান খোপা ঘৰত খোৱা মানে ঘৰৰ কাৰণেতো অল অলপমান তো বেচিব আমি ইমান কষ্ট হৈয়ে আ কৰিছো বিলাক ক বতাহে ধুমুহাই ৰ'দে বৰষুণে আমি মানে সেয়া কৰিছো ন সেইকাৰণে আমি অকণ মানে মূল্যটোতো পাবই লাগিব
নিশ্চয় নিশ্চয়
সেইকাৰণে অকণ বেছি ম মানে আৰু ঘৰৰ কাৰণেও কৰিছো
অ ঠিকে আছে দিয়ক ঘৰতো আজিকালি লাগেই দিয়কচোন যিটো ঘৰুৱা খাদ্য সেইটো আজিকালি লাগেই আজিকালি আকৌ বজাৰত যিবিলাক ৰাস ৰাসায়নিক খাদ্য ওলায়
হয়
ছে সেয়া একদম খালে মানুহ একে বেমাৰী হৈ যায়
হয়
আজিকালি যিবিলাক একদম এইবিলাক ৰাসায়নিক মিলায় বুইছে উৎপাদনত সেইবিলাকে বস্তুতটো মানে একদম খ পেলাই বুইছে আমাৰ মানে পেটৰ ফালৰ পৰাটো একদম গোটেই গাত তেই মাহি মোহাই আনে আজিকালি বজাৰত আজিকালি
আৰু মানে বেছি গৰম পাৰ কাৰণে ন মানে নেমু চৰ্বত খাব লাগে নে নেমু চৰ্বত মানে শৰীৰৰ কাৰণে মানে নেমু নেমু পানী শৰীৰৰ কাৰণে বহুতে ভাল আৰু সৰু সৰু ল'ৰা ছোৱালী কাৰণেও বিদ্যালয়লৈ লৈ যাবও পাৰে তলত ভৰাই স্কুলতো লৈ যাব পাৰে ন
হয় এই নেমু চৰ্বতটো মানে আমাৰ দেহৰ মানে বহুত ভাল বীজাণু মুুক্ত কৰে আমাৰ দেহত
হয় বহুত বীজাণু হয় হয় আৰু মানে কিছুমান মানে হেৰি সৰু ল'ৰা ছোৱালী যে এইবিলাক দোকানে হেকাণে ওলাইছে ঠাণ্ডা খাই মেংগ' জুচ সেইবিলাক মানে আইচক্ৰীম খাই সেইবিলাক আতে চিপছ টিপ খাব নাইদিয়া দেউতাহঁতে ঘৰতে ধুনীয়া দে গছৰে নেমু চিগি আনি এনেই গছৰে নেমু চেগি আনি ফিল্টাৰ পানীৰে বা ঠাণ্ডা পানী সৈতেও কোনো কথা নাই ধুনীয়াকৈ বনাই এ ল'ৰা ছোৱালীক দিব লাগে এগিলাচ এগিলাচ
হয় এইটো আচলতে খালে হয় নেমু চবত আমি আগতে সৰুৰ পৰা খাই আহিছো সেইটো মানে আমি খ সেইটো খালে আমাক কোনো ক্ষতিৰও নকৰে কিন্তু এই যিবিলাক যে বজাৰত যে ওলাই ঠাণ্ডা আইচ ক্ৰীম সেইবিলাক সেয়া আমাৰ দেহটো ক্ষতি কৰে আৰু সেয়া লেতেৰা লেতেৰা ঠাইত বনাই
হয় আমি মানে সৰুতে মেংগ চেংগ এইবিলাক খোৱাই নাই যিহেতু কোৰ কুৰি চিপছটো ন
হয় হয়
ছোৱালী কাৰনে আম আ ডাঙৰ মানুহৰ যেনেকে হাৰট তটো মানে একদম বেয়া হৈ যায় হে আম কিডনী
বুইছে এয়া মূৰে ওচৰৰ মূৰে বৈছে মোৰে যে ভণ্টি যে বুইছে শুনিছে মোৰ ভন্টি যে চিনি পায়?
হয়, চিনি পাও বাৰু মই ই মানে মোৰ ছোৱালীজনীক স্কুল থব যাওঁতে দেখিছো।
অহ, এ' আৰু মানে মোৰ ভণ্টি এটুকুৰা চিপচ খাই থাকে যে একদম বু ভাত -চাত নে খোৱা হৈছিলে তাৰপিছত মই হস্পিতাল লৈ গ'লো গুৱাহাটীত। তাৰপিছতে ডক্টৰৰে কৈছে তেখেতে বোলে খাদ্য নোখোৱাৰ কাৰণে তেখেত দুৰ্বল বুইছে তাৰপিছত আৰু আমি তেখেতক এই খাদ্য -চাদ্যৰ টেবলেট অসুধে -মুসুধে খাই খুৱাই আছো আও। এতিয়া লাহে- লাহে অলপমান খাবলৈ ধৰিছে তেওঁ মাজে -মাজে নেখায়।
হয়, এনেকুৱা ল'ৰা -ছোৱালী মানে ঔষধ খাব মন নাযায়। কিয় না -নাজানো ঔষধ খাবলৈ মন নকৰে।
হয়, নেকি অ' এতিয়া আপুনি কি কৰি আছে?
এতিয়া মানে অকল সন্ধিয়া হৈছে ন' এনেই খোজকাঢ়ি আছো। ৰাস্তাই -ৰাস্তাই মানে এনে খোজ কাঢ়িলে মানে অকন মনটো চাফা হয় ন'?
অহ, হয় নেকি? এই খোজটো কাঢ়িব লাগে আমি যিটো শাৰীৰিক ভাৱে সুস্থ থাকিবলৈও খোজ কাঢ়িব লাগে।
হয়, আমাৰ মানে দেহটো অকণ ভালো হয় খোজ কাঢ়িলে।
এনেও সন্ধিয়া- সন্ধিয়া খোজ কাঢ়ি ভালে- ভালেই লাগে ন'?